অ'! কি কৰি আছ আছ?
এইয়া ভাতকেইটা খাই পেলাই আজৰি হৈ আহিছোঁ। তহঁতে খালি?
অ'! খালো খালো। খাই পেলাই মই এয়া আজৰি হৈ উঠিছোঁ এইমাত্ৰ। বাচন চাচন ধুই আহিছোঁ।
মইয়ো এই বাচন কেইটা ধৰি আকৌ, দৰ্জাৰ ঘৰ মাৰি কৰি লাগ লগ কৰি আহিছোঁহে। আহি পেলাই হাত ভৰি কেইটাত অকমান বোলো তেল অক অকণ খালোঁ। হা!
অ'! তেল কিয় খাম আকৌ?
মই ৰাতি নাৰিকল তেল অকমান মুখত লগাই থওঁ।
অ'! সেইটো বাৰু মইও লগাওঁ। প্ৰায় নলগাওঁ মাজে, মাজে পাহৰোঁ। অকমান তেওঁ লগাওঁ আৰু মনত পৰিলে।
অ'! মই সদায় লগাওঁ। অ'! স্কিনৰ কাৰনে ভাল যে, নাৰিকল তেলটো সেইটো কাৰণে লগাওঁ।
অঁ!
বেলেগ মই ক্ৰিম চিম ইমান ব্যৱহাৰো নক
সেইবিলাক ভাল নহয়দে এইবিলাক। সেইটোৱে!
নাৰিকল তেলটোৱে ভাল লাগে।
নাৰিকল টোৱে ভাল লাগে আকৌ হয়।
উম, নহ'ল নহয়, স্কিন টো বহুত ধুনীয়া হয়। অ'!
অ'! হয়! আকৌ, মই একে পাহৰোঁৱে নহয় ঘঁহিবলৈ।
এ, মই নাপাহৰোঁ। বাচন ধুই আহোঁতে ধুই আহোঁ মুখত। হা!
অ'! মুখ হাত ধুই পেলাই লগা মানে আৰু।
অ'! তাৰপিছত ধুনীয়াকে শোৱাৰ আগত বহি লওঁ।
উম!
অকমান মানে, মাচাজ কৰি দিওঁ মুখ খন।
অঁ! তই এনেই বহি পেলাই অকণ বহি লওঁ আৰু শোৱাৰ আগত আৰু মাছাজ কৰি থাক।
অ'! মাছাজ কৰি থাকোঁ মুখখন তেলখিনি সানি দি পেলাই অলপ। পাঁচ মিনিট মান কৰোঁ আৰু।
অ পাঁচ মিনিট বহুত আৰু। ইমান সময় ধৰি এদিন আমুলি নহলে হে।
অ নকৰিলে যে আকৌ নিজৰ মুখখনে বেয়া হব ন। উম অকমান নিজৰ শৰীৰটো যদি নিজে প্ৰতিপাল নকৰোঁ।
উম হয় দে, সেইবিলাক মানে আগতে এ উ একো নাসানোতেও মুখটো সিমান ধুনীয়া হৈ আছিলে। একোৱেই না এতিয়াহে একে সিহঁতৰ কিবা কিনি সিহতৰ বেয়া হৈ গৈছেগৈ। কিবা কিনি মানে কি আক সেইটোৱেটো কি মানুহ আৰু। আগতে নোৱাৰ কি আৰু খালি মজাক পালে ঘহো গৰমৰ দিনত আ নাপালে
নাপালে নাই, নহয় এতিয়া এই মবাইল, টিভি এইবিলাক ক্ষেত্ৰত যে দি থাকে কে এইটোপ্ৰডাক্ট ভাল সেইটো প্ৰডাক্ট ভাল। সেই আমি ভাল ভাল বিলাক বিচাৰি ফুৰো যে। সেটোকাৰণে। এ মই একাৰণে একোয়ে ইউজ নকৰো। গৰম দিন হ'ল পণ্ডছ পাউদাৰ অকণ লগাওঁ আও।
উম। না সেইবিলাক মোৰ হে
ঠাণ্ডা দিনত হলে মচৰাইজাৰ ক্রিম এটা সানো আৰু।
সেইটোয়টো, টানি টানি ধৰে কাৰণে
অ', অ। মই নাৰিকল তেলটো ঠাণ্ডা দিনতো সানো।
অ সেইটোতো পাৰি ঠাণ্ডা দিনতো সানিব পাৰি, গৰম ঠাণ্ডা কথা নাই। ঠাণ্ডা দিনত আকৌ সানিব যাবি গোটা দিব।
গোটা হৈ থাকিলেও মানে অ নহয়, গৰম নক ও গোটা হৈ থাকিলো। এই সৰু এনেকে বহল মুখ হেৰি এটাত বাকী কি ল বটল চটল কিবা এটাত বা পাউদাৰ টেমাৰ কিবা এটাত। তাৰপিছত এ, তাৰ পৰা হাতৰ এনেকে উলিয়াই আনি পেলাই হাতত মাৰি দিয়াৰ লগে লগে গলি যায়। নে?
অ হয় দে, সেইটো আইডিয়া এতিয়াহে গম পাইছো।
অ, মই তেনেকে লওঁ। তাৰ পিছত পুৰা হাতে মাৰি দিও, তেল খিনি একদম মানে গলিতো যায়ে আও তৰ গৰম এটা উঠি তেলখিনিও তাপ এটা আহে নে?
যাব।
অ', অ। তেতিয়া সানিবলৈ ধুনীয়া। অ।
ধুনীয়া হয় তেতিয়া ভালহে হয়। হ।
অ আৰু ভৰি চই একদম ধুনীয়াকে। একে সানি কৰি শুই থাকো আৰু। মোৰ কাৰণে গেৰুৱা চেওৱা ধুনীয়া। চিকিকাই হৈ থাকে সেইকাৰণে।
অহ সেইটো খানাৰ কাৰণে তেলটো উম, ময়ো সানিব লাগিব ৰ। আজি
অ নাৰিকল তেলটো প্ৰায় ইউজ কৰো
মইতো সেইটোকে ইউজ কৰোঁ, বাকী তেল মইও ভাল নাপাওঁ, মানে। চুলিয়ে তুলিয়ে বা মুখতো সেইটোকে লগাও কিন্তু এইকেইদিন গৰম বুলিও মানে তা পাহৰিয়ে যাও মানে ঠাণ্ডা দিনতো মনত থাকেই গৰমত মানে আকৌ কোনো ইমান মূখ চূখ
এই তেলটো যে সানি দিয়াৰ পিছত কি গৰম উঠে কিন্তু তথাপিতো মই সানিমেই
সেইকাৰণেতো গৰম দিনৰ কাৰণে ইমান সেই হোৱা নাই আ কিন্তু কিন্তু ধুনীয়া আহে। ম, মোৰ লগৰ এজনী আছিলে উ উ টোপনি নাহা বুলি কলে তাৰমানে তাই কি কয় তেল হাতে ভৰিএ হাত-ভৰি মালিচ কৰি লব বোলে মিঠাতেল নাইকলদো নাৰিকল তেল দি হাত ধুনীয়াকে কৈছে সানি লব লৈ পেলাই মুখতো ধুনীয়া । এই গালতো সানি ল'ব, লৈ পেলাই শুই থাকিবচোন। গেহেৰা টোপনি আহি । কিন্তু হয় কথাটো
অ কথাটো হয় মই না নাজানো বাৰু! কিন্তু মোৰ টোপনি কিন্তু আহে।
অ সেইটোৱে টোতেল সানিলে বহুত ধুনীয়া টোপনী হয় হয়, দে হে।
কৰিবও লাগে অলপো মানুহৰ নিজৰ দেহাটোৰ কাৰণে অকমান।
তাকে আৰু বা এজনীক ফোন কৰিছো মোৰ। কৈছে কল সানি আছো মুখত বোলে মেকআপ কৰি আছো মই। কি মেকআপ কৰি আছ' কৈছে। কল সানি আছো স্কিনত মই বোলো হয় দে চব আজি দুবাৰ টাইপৰ সেয়াই স্কিনৰ ক চাই বোলো কম। সেইটো গাত লাগিব, আৰু কল সানি অ নাজানো নহয়। যিতি কও ন।
অ যি তি কল। অমিতা পালে অমিতা সানিব লাগে।
পকা অমিতা তো।
অ, পকা আমিতা তো কলটো চব পায়েই কলটো অকমান এই হাতত লৈ পেলাই নহয় পুৰা। কলটো লৈ তেনেকে অকমান মা মাছাজ কৰি দিব লাগে মানে।
অ।
ধুনীয়াকে অলপ মাছ চ কৰি দিব লাগে দি লৈ পেলাই তাৰপা অলপ সময়ত থৈ দিব লাগে আৰু
আৰুটো পিটিকি লব লাগিব।
কি কি ল'ব লাগিব।
অ গালত সানি লব সানিলে অ, অ।
ভালেই পাওঁ।
উম। উ, অহ।
বা পিচিব কৰিব নালাগে বা কিবা টাও বেলেগ লৈ একে বোলে গোটাই পিটাই বেলেগ বস্তু স অ, হেৰি কৰিব নালাগে।
আহ
সেইটো কাৰণে ভাল
উম হম উম তাৰাপা সেইটো সানিলে মানে কেনেকুৱা গালখন কোমল হয় মানে
অ ভাল লাগে কিবা এটা স্কিনটো ধুই দিয়াৰ পিছত একে কিবা কোমল কোমল লাগে
আহ সানি পাইছো
মই মাজতে দুদিন সান্িছিলো আকৌ মই আগতে কন্টিনিউ কৰো ঘ যেয়া গাখীৰ আছিল গাখীৰ খীৰা আ নি পেলাই তাৰ পাছত গাখীৰ গৰম নকৰাকে কেঁচা গাখীৰ অলপ মানে ধন এক চামুচমান তাৰপিছত ত সেইখিনিকে লৈ একদম ই মানে পোন্ধৰ মিনিট মান মুখখন পুৰা মাছাজ কৰো কুু মানে হাতটো অ গাত গখি দি দিয়ে পুৰা মুখখন মাছাজ কৰো মানেে হাত দুইটাাত হাতৰ তলুৱাটো দি দি গালত তাৰপিছত চকু গুৰিত ন ত তাৰপিছত কপালত ধুনীয়া কৰে মাছ কৰ ইমান ধুনীয়া হৈ গ মোৰ সেইখিনি দিন ইচকিন খন
খালি গাখীৰ একদিব
কি এয়াৰ গাখীৰ
আৰু একো দিব নালাগে
আৰুএকো নিদিওঁ দিলেতো ভালেই অ কাপ এটাতে অলপ লৈ লওঁ তাৰপিছত আকৌ হাত টো শুকাই যাই নহয় তাৰ পিছত আকৌ মাৰো এনেকুৱা হৈ যায় গুটি মানে হেৰি বগা বগা হৈ পেলাই মানে কিবা ফেন টাইপৰ নিচিনা হাতত উঠি যায়গ'ল মানে বগা ফেনাই যায়গৈ মাছছ কৰোতে কৰোতে অ গাখীৰটোয়ে মানে পুৰা এনেকে মাউতা মউতা মাউতা মাতা বগা বগা ফেনৰ নিচিনা চাবোনৰ নিচিনা নিচনা হেৰি হৈ যায় তাৰৰা অকণমান সময় হাতটো এৰি দিলে আক শুকাই আন লগত নাইকিয়া হয়
অ কিমান টাইম হেৰী ক তেনেকে
কৰোৱে দহ মিনিট বাৰ মিনিট এনেকে তাৰপাছত আকৌ শুকাবলৈ থৈ দিওঁ আৰু তাৰপৰা শুকাইছে আৰু তেতিয়া আকৌ ধুনীয়াকে মুখখন ধুই দিওঁ আৰু পানী অকণ দি ঠাণ্ডা পানী দি
ভাল তা উম
এতিয়া গাখীৰে নাইকিয়া হ'লা
মোৰ গাখীৰ আনে নহয় কৰিব লাগিব ৰ মই কিনা এয়া গাখীৰ পাই হেৰি পায় কাৰি পৰা যে
অঁ একো নহয় গাখীৰহে, সেই বহুত ধুনীয়া।
উম
মই সেইটো আগতে খুব কৰিলোঁ।
ঢেওৰ, সেইবিলাক পাই থাকো নহয় এতিয়া
এ মই পা পোৱাবিলাক একো নকও এতিয়া বেচন কিবা কিবি এনেকে যা খানে অঁ এইবিলাক নেখানো, এলাহ লাগে অঁ গোটাই থাকিব এলাহ লাগে। মই নাৰিকল তেলকনে সানো আও গাখীৰ দিনত গাখীৰখিনি সানো।
অঁ
সানি পেলাই কিন্তু প্ৰমাণ পাইছো বহুত ধুনীয়া হয়।
স্কিনটো ভাল হয় অলপমান, বগা হয় ন বাৰু অকমান?
কি হয় মানে, মুখৰ কিবা এটা গ্ল' আহি যায়।
সানিব লাগিব ৰ আজি পা মই দশ মিনিট টাইম দিব লাগিব।
হ এনেও কথা পাতি পাতি মানুহৰ লগত বহি কথা পাতি থাকোতেও কিবা এটা কথাও কৈ আছ দ হাতেৰে মানে খনত অকন পলিচো কৰি আছ।
অঁ হয় দে, মই কৰিব লাগিব কথা পতা আগত তোৰ লগত
অঁ মই মুখত মাৰা পিছত তাত তপা আকৌ অলপ এনেকে থাকিলে যে হাতত লৈ পেলাই পোৰা হাতটোত মাৰি দিওঁ আ গ তে হাতে-চাতে দি হাতটো ধুনীয়াকে, মানে চুই ভাল লাগে আ স্কিন ত মানে
এনে সে তেনেকে বেচন সানিলেও তেনেকুৱাই লাগি যায়।
অঁ তেনেকুৱাই লাগে
হয় দুদিন মান সানিছোঁ। কফি বা বেচন মৌজোল, মৌজোলতটো বাও আছে মোৰ তাত মৌজুল দিলে একোনহয় নাগাই
নহয় ওম নালাগে অকল গাখীৰটো দিলেই হ'ল
আহ
অকল গাখীৰটোৱে মানে হাতত এনেকে বাকী লওঁতে গাখীৰটো পৰিয়ে যায় কিন্তু সেয়াকে পুৰা হাতটোৱে দুইটা হাতে মঠিবি মানে ল পেলাই পুৰা আমি হাত যেনেকে ঘঁহি থাকো দি হাত লৈ লৈ য অ তেনেকে কৰোতে কতে একদম তাৰ পিছত আকৌ মুখত দিবি আ আকৌ অকণমান লবি শুকাই যোৱা নিহয় আ কৌ তেনেকে মাৰিবি। একদম মানে বগা কিবা ফেনৰ তাইপ উঠি আহেগে।
অ' পালা চালা যাব দ'কায়ে নাই নিজে হেবিলাক ক ই থাক দিলেই হ'ল হয়
এ এটা কথা কিন্তু, তো' আমি এতিয়া ইমান আমা হেই হৈছে যদিওঁ পালা ধ নেযাওঁ যদিও আম আমা ইমানো স্কিন বেয়া নহয় দে। তোৰো ইমান স্কিন বেয়া নহ অ, মোৰো নহয় হয়নে নহয় তই ক
সেটোৱে তাৰমানে
অ, কিন্তু বহুতৰ মানে বয়স হোৱা লগে লগে গালত ক'লা-ক'লা কিবা দাগ হৈ যায়।
অ' আমা আজিলেকে
আমা নাই যেনিবা অ। এ ৰ'দত ওলাব নোৱাৱে। একদম গালখন গোটেই ক'লা দাগ দাগ হৈ যায়।
ক'লা চম পোৱাৰ নিচিনা বুলি কয় মানুহে, হয়নে নহয় আমাৰতো একোৱেই নাই বাউ। অ, ঠিক আছে বাউ হ'বদে মউ শুওঁ। গুট নাইথ।
গুট নাইদ অ।